কি খবৰ তোমাৰ?
অ, মই ভালে আছো। তুমি ভালে আছা?
অ, মই আছোঁ আৰু।
অ, কি কৰি আছিলা? মইতো আছো আৰু এনে মানে দিনটো কিবা-কিবি কামত গ'ল, তুমি কি কৰিছা দিনটো?
মোৰ দিনটো এনে কিবা কিবি কামতে গ'ল, আৰু ৰাতি অকমান মই টিউচন চিউচন কৰো ন ত অকণমান, ব্যস্ত হৈ আছিলো আৰু চাৰিটাৰ পৰাই।
উম, মইও কামত ব্যস্ত আছিলো এ এটা ছাৰৰ তাতে গৈছিলো মই। এ কিছুমান লিষ্টৰ কাম আছিলে সেইবোৰে কৰি আছিলো মই, সেইকাৰণে টাইমটো গু ছি গ'ল। তোমাৰ লগত কথা নহ'ল তুমি কল কৰিছিলা।
অ মই আগতে কল কৰিছিলো। অ তাৰপিছত তুমি তা, তে আজি দিনটো মানে ৰাতিপুৱাৰ পৰা তাতে আছিলা নেকি?
ৰাতিপুৱাৰ পৰা নাছিলোঁ মই। মই গৈছিলোঁ মানে এই চাৰে দিনতে মাতিছিলে তিনিটা চাৰিটামান বজাতে মাতিছিলে।
এ যোৱাতে কি হল মানে, নহয় নহয় তিনিটা চাৰিটাত মাতা নাছিলে, ছাৰে মোক ৰাতিপুৱা এঘাৰটা বাৰটাতে মাতিছিলে। তেতিয়া মই গলো, তাৰপিছত কলে যে কিবা কিছুমান ষ্টুডেন্টৰ এই মাৰ্কচৰ কিবা লিষ্ট বনাই দিব লাগে ছাৰক, হেল্প কৰি দিব লাগে। সেইকাৰণে মোৰ দিনটো তাতেই গুচি গ'ল ষ্টুডেন্টক কল কৰোতে। তাৰ পৰা মা শ্ল'তে সি কিমান নম্বৰ পাইছিলে, সেইবোৰতে গুচি গ'ল।
ছাৰে কিবা দিছে নেকি, এনে খোৱা-বোৱা বা কিবা এনে পঁইচা চইচা কিবা দিছে নেকি?
হে পইচাটো ছাৰে একো দিয়া নাই, ছাৰে খোৱা লোৱাৰ কথা ক'বলে ছাৰে অলপমান মোক ভাল ফল চল দিছে, ছাৰে কৈছে যে স্বাস্থ্য ভাল ৰাখিব লাগে আজিকালি। সেইকাৰণে ফল খাই থাকিব লাগে তাকে খালো আৰু।
আচ্ছা তুমি ক'ব পাৰিবা নেকি ছাৰে যে কল স্বাস্থ্য ভাল ৰাখিবলে কাৰণে আৰু ফল খোৱাতো আমাৰ বাবে স্বাস্থ্য ভাল ৰাখিব কেনেকে পাৰে মানে?
অ' কল ফলত তুমি জানাই ফলত বহুত ভিটামিন তাৰপিছত খণিজ আৰু পানী থাকে। যিবোৰ আমাৰ শৰীৰৰ বাবে অতি প্ৰয়োজনীয়, সেইকাৰণে ফলটো দিনক দিনে খাই থাকিব লাগে, সদায় আমি ক'ব গ'লে অল আপেল বা কল বা আম হ'লে আমি খাব লাগে। তে আমাৰ কাৰণে ভাল, আৰু প্ৰতিদিনে যদি ফল খাওঁ তেতিয়া শৰীৰত শক্তি বাঢ়ে। পাচন ভাল হয়, ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়। ফলত আহ' থকা প্ৰক্ৰিয় প্ৰাকৃতিক যিটো চেনীয়ে শৰীৰক লাহে লাহে শক্তি দিয়ে হয় নে? সেইকাৰণে ফল খোৱাটো ভাল। আৰু তো সকলোকে চাইছো বহুত মানুহে খায় আজিকালি। কিন্তু বহুতে আছে যিসকলে সময়ৰ কাৰণে ফল খাব নোৱাৰে। বা হয়তো সময় নাপায়, গতিকে এ ভাগৰো লাগি নাথাকে যদি ফল খাই থাকো আমি।
মান কিছুমান মানুহে খাবলৈ সম তেখেতৰ চাগে বহুত কামত ব্যস্ত হৈ চাগে থাকি যায় ফল খোৱা কিবা খোৱাৰ সময় নাপায়। হয় নে? এনেকুৱাই হয় নে চাগে?
ঠিকে কৈছা হয়, সেনেকুৱাই হয়। মানুহক মানুহৰ সুস্বাস্থ্য মানে দুয়োটাৰে বাবে ফল খোৱাটো বহুতেই ভাল। তুমি এনেই জানা নেকি? কি যে মানে কোনবোৰ ফল সহজে অসমত পোৱা যায়, ফলৰ বিষয়ে জানা?
অ' অ' অকমান কিবা-কিবি জানো আৰু, যেনে তোমাৰ হেৰি কঁঠালতো হয় ন কঁঠাল। আজিৰ দিনতো তোমাৰ আহ' গৰমৰ দিনতো কঁঠাল, আম এইবিলাকে পোৱা যায়। লিচু, আৰু কিবা আছিল ন, কিবা লটকা না কিবা এইটো আৰু এনেকুৱা কিবা। নামৰ বস্তু পোৱা যায়, আৰু আমাৰ অসমত আৰু এটা বিশেষ এ কি জানানে এ বেলেগ বেলেগ মানে চিজনত বেলেগ বেলেগ ফল পোৱা যায়, সেইটো আৰু আমাৰ মেইন স্পেচেলিটিটো আৰু। বেলেগ বেলেগ এ এইকাৰণে আমি বহুত ধৰণৰ ফল-মূল খাবলৈ পাৰো আৰু। আৰু যেনেকৈ তোমাৰ জামু, তাৰপিছত তোমাৰ এ পি আলু নেকি কিবা এনেকুৱা ফল আছে নেকি চাগে মই শুনিছিলো কেতিয়াবা।
উম।
অ' অ' তাত সেইটো আৰু কিবা আংগুৰ। সেইটো আঙুৰ খাই কিনো বহুত উম ভাল লাগে দেই। বহুত টেষ্টি মানে হয় এইটো, মই চবতকে ভাল এইটোৱে পাওঁ।
মোৰো ভাল লাগে।
আৰু তুমি ক'ব পাৰিবা নেকি, এই কল কলটো পোৱা যায়। কল খালে কি হয় নো তুমি কব পাৰিবা নেকি!
অ, কলটো তোমাৰ ক'ব গ'লে, কল এটা সহজে পোৱা আৰু শক্তিদায়ক ফল হয়। কলৰটো, কলৰটো আমি বজাৰত বহুত ধৰণৰ দেখিছোঁ, কিছুমান জাহাজী কল আছে, তাৰপিছত চেনি চম্পা কল আছে। এইবোৰ নাম তাৰিছত ইয়াত তোমাৰ উম, পটাছিয়াম বেছি থাকে। যিয়ে মানে হৃদয় আৰু বেছি সুস্থ ৰাখে আমাৰ, আৰু ক'ব গ'লে খেলৰ পা ছত বা ভাগৰ লাগিলে, কল খালে আমি লগে-লগে কি হয়, শক্তি টো পাওঁ। আমাৰ এনাজ এনাৰ্জিটো বাঢ়ি যায়। এই পাচনতো সহায় কৰে আৰু আমাৰ পেটৰ যিটো গেছ বা এচিডিটি থাকে নহয় সেইটো আমাৰ কমাই দিয়ে। সেইটো আমাৰ স্বাস্থ্যৰ কাৰণে ভাল। সেইকাৰণে কলটো খাবই লাগে, আৰু সৰু ল'ৰা-ছোৱালীৰ পৰা আহ ব্যৱসায় যিটো বয়সীয়াল মানুহ আছে, সেই মানুহ লোকৰ সক কলোৱেই কল খাব পাৰে। সেইকাৰণে কল এটা ভাল ফল আৰু ই সকলো সময়তে আমি পাওঁ। মানে একো বতৰ বা সেনেকুৱা চিজন চাব নালাগে, আমি বজাৰত বহুত সহজতে পাই যাওঁ।
আৰু তেনেহ'লে চাগে আমি আপেলটো পাওঁ নেকি!
অ, আপেলটো এনেকুৱা আছে, অ, তুমি এনে লাষ্ট কেতিয়া ফল খাইছিলা কোৱাচোন, কোনদিনা খাইছিলা?
মই দুইদিনমান-দুইদিনমান আগতে খাইছো চাগে মই! এই কি খালো মই হেইটো আজি মই দুদিন মান আগত কল আৰু তোমাৰ হেৰি কঠাল আৰু আম খাইছিলো।
অঁ।
এ, হেৰি মুড়িৰ লগত বা ভাতৰ লগত কঠালতটো দুধৰ লগত মিহ মিহলাই দি কিনে খালি কিন্তু বহুত টেষ্ট লাগে কিন্তু।
অ, ঠিকে, ময়ো খাইছো। অ, হয়, ময়ো খাইছো এনেকৈ। আৰু এনেই তুমি জানা নেকি যে, কমলা নেমুৰ যিটো মানে আমাৰ উম চেপিকেনে খাওঁ, এইটো শৰীৰৰ কেনেকৈ সহায় কৰে?
চেপি কেনে খাও মানে, বুজি পোৱা নাই মই!
আমি সেই কমলা নেমু যিদিটো আমি কওঁ মানে সেই নেমুটো বা এই কমলাটো সেইটো আমি শৰীৰৰ কাৰণে কিয় ভাল হয়?
তাতে চিত্ৰি এছিড আছে ছাগে! সেই চিত্ৰি এছিড টো আমাৰ শৰীৰৰ কাৰণে বহুতো উপকাৰী হয়, আমাৰ স্কিন টো ঠিক কৰে। তাৰ পিছত তোমাৰ এয়া চকু বা তোমাৰ আৰু বেলেগ-বেলেগ শৰীৰৰ অংগৰ কাৰণে ভাল আৰু। চিট্ৰি এচিডটো, সেইকাৰণে আমি খাওঁ। আৰু এই তোমাৰ এভেললেবোল নাথাকে, নাথাকে কিন্তু। আৰু দামো চাগে তাত ইমান কিমানকে খাইছিলো, মই আগত এক মাহৰ আগতে খাইছিলো, কিমানকে কিনিলোঁ? এক- এক কেজি কিনিছিলো নেকি! ষাঠি সত্তৰ টকাত কিনিছিলো, তোমাৰ তাতে কিমান দাম লয় নো এইটো?
অ', আমাৰ এইফালে একে দাম, এনেকুৱা বজাৰত মই সুধিছিলো। ষাঠি টকা নে পঞ্চাচ টকা হেনেকুৱাই কেজি আছিলে, কিন্তু মানে দৰ-দাম কৰিলে ভাল হয় তেতিয়া দোকানীৰ পৰা কমাই এনেই ল'ব পাৰি। কিন্তু বেছি লৈ কিনিও লাভ নাই এতিয়া মানে বতৰ যেনেকুৱা ন বেয়া হৈ যায়।
অ'। মইতো আৰু দ দোকানখিনিৰ লগত দৰ দাম নকৰো নহয় সেইকাৰণে। আৰু সেইবিলাক চাগে খোৱাটো ভাল চাগে এই ল'ৰা - ছোৱালীবিলাকে কিমান খেলে যি। ফিটনেছৰ কাৰণে চাগে ইমান ফল মূল খোৱাটো ভাল নেকি?
অ', সেইকাৰণে খাবই লাগে আৰু ল'বও লাগে।
সেইকাৰণে মই চাইছিলো আৰু এই ক্ৰিকেট খেলত যি, খেলুৱৈবিলাকে যিবিলাক ক্ৰিকেট খেলে ন, তেওঁৱে মই চাইছিলো এই টায়াৰ হৈ গ'লে কিবা ব্ৰেক টাইম দিয়ে যি। কল - ফল এইবিলাক খাব যায় আৰু।
অ', তেওঁলোকে খাই সেইটো বোৰ চাইছো মইও।
উ মই সেইটো সেইটোয়ে আৰু তুমি কব পাৰিবা নেকি এই ফলৰ যিবিলাক ৰসটো ওলাই ন মই কিন্তু খাই কিনে বহুত ভাল পাওঁ তাতে আঠা দি আঠা তাতে কিবা বস্তু ওলাই ন?
উম।
আঠাটো হে হেৰি আঠাটো কি কিহৰ আঠা নু এইটো? মই চবতে চাইছো মানে কিবা ভাঙিলে আমি কিবা আঠা সদায় উলায়টো। এইটো কি হয় মানে এইটো কিবা?
অ', এইটো মানে তোমাৰ মই চাইছো এনেকুৱা ফলত তোমাৰ কিবা কচ বুলি কয় এইটো। তে সেই বস্তুটো মানে ওলালে কি হয় সেইটো পেলাই দিব লাগে ক'ব গ'লে চাফা কৰি খাব লাগে। সেইটো আমি খাব নালাগে, কিবা বগা বগাকে এনেকুৱা ওলায় সেইটোৰ বিষয়ে মইও ইমান ভাল কে নাজানো কিন্তু মইও চাইছো।
আৰু তুমি খ কব পাৰিবা নেকি ফল কে কোনটো সময়ত খালি বেছি ভাল হ'ব অ মই মানে জানিবলৈ বিচাৰিছো আৰু? মই তেনেকুৱা সময় মিলাই কিনে খাম তেতিয়াহ'লে, তুমি জানা নে?
অ', অ' ফল তোমাৰ ক'ব গ'লে যেতিয়া মানে আমাৰ আমাৰ ৰাতিপুৱা আমি খালী পেটত থাকোঁ বা হয়তো আমি যদি ব্যায়াম কৰোঁ বা ব্যায়াম কৰাৰ পাছত খালেও ভাল হয়। তাৰপাছত তোমাৰ খাদ্যৰ আগত যদি আমি ত্ৰিশ মিনিট আগত ফল খাওঁ তেতিয়া বেছি উপকাৰ হয় তেতিয়া আমাৰ শৰীৰে নে ভিটামিন, খনিজ সহজে শুহি লয়। ৰাতি শোৱাৰ আগতে অতিমাত্ৰা ফল নোখোৱাই ভাল কিয়নো পাচনত সময় লাগে আৰু যদি আমি খোৱাৰ সময়ত যদি আমি ফলবোৰ খাই লওঁ তেতিয়াহ'লে আমি যদি টোপনি গুচি যাওঁ, তেতিয়াহ'লেটো আমাৰ পাচন নহল তেতিয়া বেয়া হ'ব। আৰু পুৱাৰ জলপানৰ লগত বা মাজৰ টিফিন হিচাপে ফল খোৱাটো বেছি ভাল। তেতিয়া আমাৰ গাত এনাৰ্জি থাকে কাৰণ দিনৰ সময়ত বহুত ৰ'দ ন। সেইকাৰণে মানে ফলটো সেই টাইমত খালে তেতিয়া আমাৰ গাত এনাৰ্জি পায়।
আৰু তুমি কব পাৰবো
সেনেকুৱা ফলটো খাব লাগে।
হয় আৰু তুমি ক'ব পাৰিবা নেকি ফলৰ ফলৰ ৰস ৰস খোৱাতকৈ আছ টা ফলটো খোৱাত কিয় ভাল? তাৰ মই সবকে ক মানে মই শুনিছো আৰু যে সবেই কয় যে ফল ৰস কৰাকে আছ টা ফলটো চোবাই চোবাই কিনে খোৱাতো বহুত ভাল, কিয় ভাল কব পাৰিবা নেকি?
অ তোমাৰ সেই আষ্ট ফলত মানে আ থাকে যিটো মানে ৰস কৰিলে নষ্ট হয়, আহে মানে পাচনত আমাক সহায় কৰে আৰু আ লাহে - লাহে চেনি শৰীৰত মিলে। গতিকে ডাই ডাইবেটিছৰ যিটো আ অশংকাটো থাকে, সেইটো কমি যায়। মানুহৰ ডাইবেটিছটো কমকে হয়, সেইকাৰণে আষ্ট্ৰ ফলটো বেছিকৈ খোৱা যায়। আৰু লগত কি হয় আমাৰ চেনীৰ পৰিমণটো বেছি হয়, পেট বেছি সোনকালে খালী হয় আৰু গতিকে এ যেতিয়ালৈকে আমাৰ সম্ভৱ আষ্ট্ৰফল খোৱাটো বেছি ভাল হয়, তুমি আ ষ্ট্ৰ ফল খোৱা নে বেছি ৰস ভাল পায় ভাল পোৱা খাই কিনে?
মইতো ৰসে ভাল পাওঁ কাৰণ সেইটো আষ্ট্ৰ ফলটো কিবা চোবাই চোবাই খাব লাগে ন। মোৰ দাঁত দাঁত বিলাক বহুত বিষাই যায় আৰু সেইকাৰণে ভাল নাপাওঁ মই আষ্ট্ৰ ফল খাবলৈ।
অ বেছিকৈ ৰসে খোৱা, অ মই সেনেকুৱাই খাওঁ বেছি ৰস মই বেছি নাখাওঁ।
অ আৰু মই কিন্তু আপেল খাই কিনে বহুত ভাল পাওঁ দেই, আপেল আৰু তোমাৰ এই আমটো খাই কিনে বৰ ভাল পাওঁ, তুমি কি এনে কি কি ফল খাই কিনে ভাল পোৱা নো?
মোৰো সেনেকুৱাই আপেল ফল, তাৰপিছত তোমাৰ তৰমুজ আছে, এইফালে আনাৰস আছে। আৰু তুমি মইতো দেখিছো তোমাৰ ওজন ভালে কম। ফল খালে ওজন কমাব পাৰি নেকি মানে তুমিতো চাগে জানা।
হয়, ফলত কেলৰি কম আৰু তোমাৰ আ বেছি থাকে। সেই কাৰণে তোমাৰ কি হয় জানে নে পেটতো যিটো এইবিলাক মানে গেছট্ৰিক বা কেনেকুৱা ভাৱ হৈ থাকে ন।
অ।
সেইবিলাক কমি যায় চ' সেইটো কাৰণে আৰু তোমাৰ পে পেটত কিবা তোমাৰ এ হেৰি জমা নহয় আৰু এ চি দি টি বা এনেকুৱা ভাৱ নহয়। সেইকাৰণতো মই মানে কব বিচাৰিছো যদি প্ৰতি মাহে বা প্ৰতি সপ্তাহে এবাৰকৈ মানে পুৰা দিনটো ফল খাই কিনি থাকিব লাগে তেতিয়া মানে শৰীৰৰ বেলেঞ্চটো ঠিকে থাকে আৰু।
অঁ তুমি ঠিকেই কৈছা, এইটো মই কৰিব লাগিব, মই তোমাৰ কথাটো বুজি পাইছো বাৰু।
এ ঠিক আছে আজি
ঠিকেই ভাল লাগিছে বাৰু কথা পাতি কিনে খবৰ ল'লো।
আজি মোৰো তোমাৰ লগত কথা পাতি কিনে ভাল লাগিল আৰু এই ফলৰ বিষয়ে অকণমান বস্তু জানি কিনে বহুত কামত দিব মোৰ।
অঁ ঠিকেই কৈছা।
দিয়া ঠিক আছে।